আহ কি কৰিছা
বাগৰি আছো এনে বিশ্বনাথতে তুমি
আচ্ছা ময়ো এনেই ভাত খাই উঠিছো আৰু
অ অ মোক
আচ্ছা আচছা ভালে নে খবৰ মোৰো ভালেই কাম বনটো এতিয়া ইমান লচ কতেই গৈ আছো বাৰু
উচলে গৈ আছা নেকি কিয় কাষ্টমাৰ চিষ্টমত যোৱা নাই নেকি
কাষ্টমাৰ মানে মোৰতো গাড়ী বিজনেচ ন
উম
চ' মানে এতিয়াতো তোমাৰ গাড়ী মানে ট্ৰেভেলাৰ বেছি বুক নকৰে আৰু মানুহবিলাকে বেছিভাগতো ইন'ভা ক্ৰিষ্টা এইবিলাক চাই থাকে না
হম
চ' অলপ মানে বিজনেচটো ল' গৈ আছে
অ অ তোমাৰ কি কি আছেনো গাড়ী
মোৰ আছে ট্ৰেভেলাৰ আছে অ আঠ আাতজন বহাও আছে দহজন বহাও আছে বাৰজন বহা আছে আকৌ ডাঙৰ ট্ৰেভেলাৰ খোনো আছে মানে এইছিপ টেন চিটাৰ টুৱেলভ চিটাৰ ফিফটিন চিটাৰ
অহ অহ অহ ছটা পাঁচ মান আছে মানে গাড়ী
অহ ছটা পাঁচটা আৰু এখন বাছ আছে। উম অহ ভাড়া দিওঁ মানে এই এচ টি চি বাছ হয়। ঠিকেতো আছে কিন্তু ভাল মানে আগতে হৈছিলে তেতিয়া মানে অলপমান হোৱা নাই মানে কামানিটো
অহ
সেইটোৱে আৰু আৰু তোমাৰ কোৱা বিজনেচটো?
মোৰ ঠিকে চলি আছে বাৰু মোৰ অনলাইনহে আৰু কিনো আৰু অনলাইন মানে সেয়াই অনলাইনৰ প্ৰডাক্টবোৰ চেল কৰা যায়।
আচ্ছা মানে কি কি প্ৰডাক্ট পায়?
কি কি মানে মোৰ ফুড আইটেম বোৰে ধৰা মানে ড্ৰপ শিপিং টাইপে ধৰা মানে ধৰা বুজিছা না প্ৰডাক্টবোৰ অৰ্ডাৰ দিও বেলেগৰ পৰা সিহঁতে ডাইৰেক্ট ডেলিভাৰ কৰি দে তাত।
আচ্ছা আচ্ছা
খালি প্ৰফিটটো থাকে আৰু মোৰ লছ নাই সেনেকা
প্ৰফিতে হৈ থাকে ন?
তোমাৰ এতিয়া গাড়ী বুক কৰোঁ বুলি কলে কি তোমাক কল কৰে নে ৱেবচাইট আছে?
মানে মোৰ যেনেকে মই এইটো মেনেজাৰ হয় ন মানে মই মালিক হয় চো মেনেজাৰ থৈ দিছো মানে চব চব ডিষ্ট্ৰিকটত ছ' হিন্দ তে মানে সিহঁতৰ নম্বৰটো দি থৈছো মানে অনলাইন ৱেবচাইটতো। চ সিহঁতক কল কৰে তাৰপিছত কনফাৰ্ম কৰিবৰ কাৰণে মেনেজাৰ হতে মোক কল কৰে কি এনেকে দিঅ লাগিছিলে হে তিনি চাৰি দিনৰ কাৰণে তাৰপিছত মই কনফাৰ্ম দিওঁ আৰু য়েছ বুলি ক'লে সিহতে দি আৰু গাড়ীখন
অ অ ঠিকে আছে ৱেবচাইট বনাব বহুত ক'বা মই ৱেচাইটো বনাব পাৰো
আচ্ছা পাৰা ন আচ্ছা মোৰো এটা ৱেবচাইট বনাই দিবা চোনমোৰ নামৰ এনেকে
পাৰি বাৰু তোমাৰ অ ডিটেইলছবোৰ দি দিবা তোমাৰ তুমি মোক পাৰ্চনেলি মেছেজত দি দিবা ম তোমাক ভৰাই দিম অ মই আজি ৰেষ্টোৰেন্ট বোৰত ধৰা আজিকালিতো জানাইৰে ৰেন বোৰ কিমান খুলিছে
অ
তাতে ধৰা সুধিছিলো মই এনেকোৱা ৱেবছাইট লাগে নেকি
উম
তাৰপৰা বহুতে কলে লাগে বুলি কিছুমানে একো নক কৰে ভয় কৰে
আচ্ছা অ গম পাইছো
তেনেকে মানে মই কিছুমানক বহুতকে মানে বনাই বনাই এটা ৱেবচাইট মই ফাইভ টো টেন ঠাউজেনকে চেল কৰিব পাৰো
অ
উম মানে ভালকে বনালে আৰু ভাল যায় আৰু ধৰা লোকে বানাবলৈও যায় এতিয়া মেনু চেনু চব এড কৰিব লাগে
আচ্ছা আচ্ছা অ
কষ্ট হয় অলপ তোমাক বনাব লাগিলে কবা তোমাক মই কমতে বনাই দিম বাৰু
হব বনাই থৈ দিবা বাৰু আৰু মই ভাবিছো নতুন বিজনেছ এটা চেটআপ কৰিম বুলি
কি কৰিবা
মানে সেইটোয়ে ভাবিছো তোমাৰ পৰা এনেকে আইডিয়া লবলে তুমিটো বিজনেচ কৰা না সেইকাৰণে মানে সুধিবলৈ কি মানে কিবা মানে এতিয়াতো পইচা ওপৰত কথা ন কষ্ট কৰি ল'ম পইচাটো আহিলেই হ'ল আৰু মাটিটো আছে অ ফাৰ্মিং ন
উম
আৰু তোমাৰ ফাৰ্মিং এতিয়াতো গৰম ছিজনো আহিছে
গৰম চিজনো আহিছে
তোমাৰ চাউলৰ কাৰণে
অ ফাৰ্মিং পাৰা ফাৰ্মিং তোমাৰ বহুত ধৰণৰ ফাৰ্মিংছে কি এতিয়া তোমাৰ ধৰা গোমধান কৰিব পাৰা
অহ
গোমধান পাৰা নহলে আনাৰসটোও পাৰি কুঁহিয়াৰ কুঁহিয়াৰ পাৰা
অকে।
এইবোৰ ভাল ভাল আছে তুমি।
উম আৰু মই ভাবিছো তোমাৰ ফাৰ্মাচী। খন খুলিবলে।
অ ফাৰ্মাচীও পাৰা ফাৰ্মাচীও ভাল আছে ফাৰ্মাচী খুলিব তোমাক লাইচেন্স লাগিব।
সেইটো না লাইচেন্সটো লাগিব আৰু লাইচেন্সটো পইচা লাগিব আৰু তোমাৰ মাটিৰ কাৰণে
উম তোমাৰ লাই এতিয়া লাইচেন্সটো তুমি নাপাবা। বা‌ ছাগে কাৰণ তোমাৰ কিবা কৰ্চ কৰিব লাগে বোলে মেডিকেল কিবা কিবি কৰ্চ কৰিব লাগে নেকি
কিন্তু আমি জোনে মানে মইতো দুখ। দোকান খুলিম ন মোক বাছ লাইচেন্সটো লাগে চ' মই। বৰো কৰিব পাৰো কাৰোবাৰ পৰা। যেনেকে তুমি মোক লাইচেন্সটো দিয়া উম অ মানে মাহে মাহে সিহঁতক মই। পইচা দি থাকিম আৰু ইণ্টাৰেষ্টটো লাইচেন্সৰ উ অ ওৱাইন শ্বপ ভাবি আছিলো কিন্তু মানে সেইটো ইমান এটা মানে যেনেকে স্কুল এৰিয়া হলে স্কুল, হস্পিটেল। এইবিলাকৰ ওচৰত মানে নিদিয়ে আৰু। গভৰ্ণমেণ্টে চ'
ৱাইন শ্বপটো কৰিব নালাগে কিবজ্যোতি ফাৰ্মাচী ভাল ভাবিছা বাৰু ফাৰ্মাচী কৰিব পাৰা ফাৰ্মাচীত লাভ আছে কিন্তু তোমাৰ টাউন টাউনৰ এৰিয়া লাগিব টাউন এৰিয়াত তুমি মাটি অকণ হ'ব লাগিব নহলে ভাড়া দিব লাগিব।
মই ভাৱিছো মানে টাউনৰ এৰিয়াতো বহুত আছে ন মানে ফাৰ্মাচী চ মই ভাবিছো কিবাক। গাঁও এলেকাত এটা খুলিবলে সিনতৰ মানে ফেচিলিটি নাপায় ন ঔষুধ চকুত টাউনত আহিব লাগে।
উম।
ওচত গাঁৱত এটা খুলি দিম আৰু চ'খিনিতে মানে কিবা বেমাৰ চেমাৰ হ'লে ঔষধ লৈ যাব পাৰিব তেনেকে।
এৰিয়াটো কেনেকুৱা এৰিয়াটো ডাঙৰ নে?
ন ডাঙৰ গাঁও আছে মানে সেইটো। এইটো এটা গাঁৱত যে চেণ্টাৰ এটা থাকে যে তিনিআলি নিচিনা এ। মানে তাত তিনিটা গাঁও জইন আছে আচ্ছা সেই তিনিআলিটোত। মই ভাবিছো সেই তিনিআলিটোতে ফাৰ্মাচিটো খুলিম বুলি।
পাৰা, ভাল ভাবিছা মাথাটো ভালেই মাৰিছা। ইনভেষ্ট কৰিব লাগিব তোমাৰ।
সেইটোয়ে আৰু মই ভাবিছো গাড়ী বিজনেচটো যে আছিলে তাত যিমান মোৰ। আহিছিলে ন মই ছেভ কৰিছিলো পইচা। চ' সেইখিনি পইচাদিয়ে মই ফাৰ্মাচী। খুলিম আৰু ভাবিছো
পাৰা পাৰা ফাৰ্মাচীটোত মানে লাভ হয় বুজিছা
উম
হ'ব মোক মোকো ক'বা মই যদি পাৰো ইনভেষ্ট কৰিম লাইচেনসটোৰ কথা কি খবৰ কৰিছিলে নেকি কিমান লয় কি কথা
কৰিছে মানে মান্থলি মানে ফৰ্টি টু ফিফটি খুজিছে
মান্থলি অ জেগাটোৰ
জেগাটোৰ জেগাটোৰতো সোধা নাই কিন্তু লাইচেন্ঞ্চটো সুধিছিলে মানে মান্থলি অ মান্থলি পইচা দি থাকিব লাগিব
অ সেইটো গম নাপাও দেই মই
মান্থলিও তাতো পইচা দিব লাগিব আৰু মাটিৰ কাৰণেও পাৰ্মেন্টলিও কিনিব পাৰি নহলে মাটিও ভাড়াঠিত দি থাকিব লাগিব মালিকজনক
অ অ আকৌ তোমাৰ আজিকালি কাঠৰ বিজনেচটোও ভাল উম সেই কাঠত বাৰু তোমাৰ লাই কাঠ তাতো উলাইছে নেকি চাগে আকৌ তুমি উম কাঠৰ লাইচেঞ্চ লাগে কাৰণ তুমি এই দুই নম্বৰী অ নোৱাৰিবা নহ সেইবোৰ মানে পইচা লয়
অ আকৌ কিন্তু মোৰ গছ তছো নাই ন ডাঙৰ ডাঙৰ কাঠ বনাবলৈ
অ উম এতিয়া বহুতে অৰুণাচল পৰাই আনেগে কাঠ হয় এইটো ইনদিগেল নে লিগেল গম নাপাও দেই অৰুণাচল পাত তাতো
এইটোতো শ্বিপিং চাৰ্জতটো বহুত ল'ব অৰুণাচলক বা দিলে
শ্বিপিং চাৰ্জ মানে যদি তোমাৰ চিনাকি গাড়ী আছে এ তোমাৰ গাড়ীটো তোমাৰেই আছে চোন
টো আছে বাৰু কিন্তু ট্ৰেভেলাৰৰ আচলতে এইবিলাক কাাট চাট মানে ইমান এটা ভাল নহ'ব নেকি অ সেইটোৱে
মই চাম ৰব চিনাকি আছে নেকি গাড়ী ঘ়া তেনেকা ভাল উঠাব পৰাকে ডাঙৰ ধৰা ট্ৰাক হলে ভাল ধেৰ ধেৰ কাঠ আনিব পাৰা
সেইটয়ে বাকী তোমাৰ পুৰা ফুল টাইম ন মানে ৰাতি দিন
তেনেকাইে কব গ'লে কব মই অকল এটা বিজনে নহয় মই মাল্টিপল বিজনে কৰোঁ এতিয়া ধৰা এইটো ৱেবচাইট তটো ধৰা বনাও মই এটা আকৌ মই ট্ৰেডিং কৰো ট্ৰেডিঙৰ লগতে এই ড্ৰপ কিন্তু আছে তে
অহ
এইবোৰ সৰু সহ কৰি থাকো কিন্তু মানে ধৰা মেইনলি মই ট্ৰেডিংটো কৰো
ট্ৰেডিং কৰা ন ঠিকে আছে অ ষ্টকচখিনি কিনা মানে
ততে চলানা চলাইছিলো মই
অ
চোলানা আকৌ নিফটি ফিফটি এইবোৰে মই কৰি আছিলো এতিয়া অলপমান মানে প্ৰব্লেম আছে ন মোৰ এ মানে এতিয়া মোৰ ফাণ্ডচ নাই সেইটো কাৰণে মই অলপ ৰখিব লগা হ'ল
অ একো নাই বাৰু আৰু বাকী তোমাক টিপছ এটা দিম বাৰু এতিয়াতো যেনেকে তোমাৰ ই এ ইলেক্ট্ৰিক আহিছে ন ইলেক্ট্ৰিক বস্তু বিলাক বেছি চ' তুমি ইলেক্ট্ৰনিক কিবা আছে যদি কোম্পানী তাত ইনভেষ্ট কৰিলে বেছি ভাল হ'ব
কেনেকা গাড়ী বোৰৰ কথা কৈছা নে নে প্ৰডাক্ট বোৰ
মানে প্ৰডাক্টছবোৰ, ইলেক্ট্ৰনিক প্ৰডাক্টছ আৰু কাৰ, বাইক, নতুন নতুন যে ওলাইছিলে, কাৰ। সেইবিলাক কোম্পানী বিলাক, অ', পেট্ৰলটোত যিমান দাম হৈছে, চ' মানুহে মই ভাবিছোঁ না, কি এতিয়া ইলেকট্ৰিক বহুতেই চে'ফ হ'ব, যেনেকে অ'লা স্কুট টি
অ', পাৰি বাৰু। এই ইলেক্ট্ৰিক কাৰ বোৰ মোৰ ইমান এটা ভাল নালাগে, কিয় নাজানো।
পলিউচন, পলিউচনটো নিদিয়ে বাৰু, কিন্তু পলিউচনৰ কাৰণে ভাল আৰু।
কিন্তু, পাৱাৰ নাই যেন লাগে মোৰ।
অ' মানে আৱাজ
মোৰ অপিনিয়নত, অ', আৱাজে নাহে, কিন্তু পেট্ৰলৰটো ধৰা ভাল আছিলে, পেট্ৰলৰটো ইচ্ স্পীদো যায়। আৰু ধৰা চাৰ্জিঙৰো প্ৰব্লেম নহয়, এতিয়া ধৰা, পেট্ৰলৰটো আধাতে পেট্ৰল শেষ হ'ল, তুমি বেলেগৰ পৰাও লৈ ল'ব পাৰা, নহয় তু তুমি ভৰাইও ল'ব পাৰা। ইয়াত চাৰ্জিংটো অলপ প্ৰব্লেম হয়।
আচ্ছা-আচ্ছা।
সেইটোৱেই, তুমি পাবা ৰ'বা, তুমি একবাৰ যদি কিনা, তেতিয়া তুমি সেইটো প্ৰব্লেমটো ফেচ কৰিবা।
অ', হ'ব দিয়া তেনে, আচ্ছা মই তোমাক এই ৱেবচাইটৰ কথাটো জনাম হা।
অ'কে, ঠিক আছে মোক
অ', অ' হ'ব দিয়া, অ' ঠিক আছে, অ' বাই বাই।
বাই বাই।